হেল্ল'। কাতটো কাই গেল মোৰ হাতৰ পৰা চাগে ফোনটো কাটি গ'ল।
আচ্ছা, আচ্ছা।
কোৱা?
এইটো মই চি বি টো চাই আছো্।
চাবালে, হম।
কি কলা? ন, তোমাৰ সেইটো চাই আছো। চব চেবা বঢ়িয়া মোৰ চি বি এছ ই এটা এন আই আই এছ আমেৰিকা বৰ্ড। আৰু এটা গুজৰাট ইউনিভাৰ্চিটি বৰ্ড তিনিটা বৰ্ড বেলেগ বেলেগ দেশৰ। নি্চ নি্চ নি
আচ্ছা।
কোনটোত কৰিবা তুমি?
অ', যোনটো মোৰ কাৰণে ভাল হয়, ব্লিংকটৰটো বেয়া নহয় বাৰু।
ব্লিংকটটু কৰা চ লাগিলে।
উম ন গুৱাহাটী চানচাৰীত ন?
হয়, হয়, হয়।
উম, তাত নাম্বাৰ দিয়া নাই।
ক'ত?
ব্লিংকটৰ টোত।
ন নাম্বাৰটো মই হে নাম্বাৰ মোৰ জবৰ ভেণ্ডাৰ হয়, না।
আচছা, তেন্তে মই তোমাক হেৰি ছিল নিজৰ ৰিজীওম খন দিছিলো, দেখিছা?
তোমাৰ যোনটো চালো, অলৰেডি পঠাই দিলো, ব্লিংকটৰ গুচি গ'ল।
অ। অঁ।
এতিয়া কোনটো ত বা তুমি কৰিব বিচৰা? চা, তুমি সেইটো মোক লিখি দিলে হ'ল।
মানে, তুমি নিজে চোৱা মোৰ মোৰ ৰেডিঅ'মেট খন য'ত, য'ত এলিজিবল হয়,
মানে ইন্টাৰভিউৰ কথা আছে ন, ইন্টাৰভিউ ক্লিয়াৰ কৰাৰ কথাও আছে।
এইটো ইন্টাৰভিউ এ নৰ্মেলি ইণ্টাৰভিউ লব, বুজাই দিব তোমাক যেনেকে ভাবা যে কি তুমি এতিয়া চিনিয়ৰ এচিচন্টেত হলা। জুনিয়ৰ এচিচণ্টেণ্ট কোনটো কাম। টো কি হ'ব সেইটো দেখাব তোমাক সটো সুধিব তুমি পাৰিবা নাই এইটো কাম কৰিব কাৰণে। চাপোজ তুমি ক' নোৱাৰিম ব। দেন সিহঁতে কি কৰিব তোমাৰ কম্পেনিং গুচি যোৱা কম্পেনিং সেইটো তোমাক বুজাব। পাৰিবাম নোৱাৰিম ঠিক আছে নিং এচিয়চন যোৱা তাতে সুধিব তুমি পাৰিবা নোৱাৰিম ঠিক ৱ হাউচ এিয়েন। যোৱা ত তম সুৰি পাৰিবা অপাৰিম এম ক সেইটোৱে কৰা সেনেকে বুজিছ। ম।
উম।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
আৰু ভাত পানী খোৱা হল।
নাই নাই যাম খাব যাম অলপ এইটো কল শেষ হোৱাৰ পিছত যাম। আৰু এটা আছিল চফ। আ ফাৰ্মা কোম্পানী এটা লাগে ৰিচিপশ্যনিষ্ট লাগে ফ্ৰন্ট অফিচ লাগেটা।
সেইটো ক'ত আছে হেৰি লোকেশ্যন।
গণেশগুৰি।
অ। অ। সেইটোও বেয়া নহয় বাৰু।
সেইটো কৰিব পৰা।
উম।
নহলে তুমি মোক ক্লাইণ্ট দিব পাৰা তুমি দি দিম মস্তৰি তুমি দি থাকা কোনোবা আহিব বিচাৰি আছা কাম কৰিব বিচাৰি আছ যদি।
আচ্ছা আচ্ছা।
বুজি পালা ন ইোম এটা কমিশন দিম এটা। মইতো অভিয়েচলি কমিশন ল'ম সিহত। পৰা চেলেৰীৰ পৰা।
উম।
ঠিক। তোমাৰ পৰা নলওঁ একো এইটো ভগৱানে এটা গিফ্ট দিলে মোক তেতিয়া ছেকেণ্ড ক্লাইছ যেতিয়া আহিব তাহতৰ পৰা অভিয়েচলি ফিচ ল'ম যেতিয়া চলেৰী পাব তেতিয়া তাৰ পৰা চেলেৰীৰ পৰা ল'ম মই। গুৱাহাটীটো ফিফটি ছ্সটি পাৰ্চেট চলি আছে। থাৰ্টি টো ফৰটি পাৰ্চেন্ত হব আৰু কোনোবা দুখীয়া মানুহ হয়। তেই সেতৰ পৰা এক টকাও নলো মই এনেই। সোমাই দিব যাহ কাম কৰ। ত আজিকালি এনেকে কষ্ট।
মানে কি জানা এনে প্ৰথমতে প্ৰথমতে যোন বিলাকে। পইচা খজি মানে সেইবিলাকে মানুহে দিবলৈ বেয়া পায় কিন্তু চেলেৰী পোৱা কত টো বহুতৰ প্ৰব্লেমো নহয়।
বহুত মানুহ প্ৰব্লেম থাকে। যে কি দাদা চেলাৰীৰ পৰা পইচা কাটিব ফ'ৰ্টি পাৰ্চেণ্ট সেইটো কাৰে অপচন দিম যে ফৰ্টি পাৰ্চেণ্ট হ'ব এক নহ'লে ফি পাৰ্চেণ্ তই মোক চাৰি মাহ ভাগ কৰি দিব টেন পাৰ্চেট টন প্চেণ্ট হব। সেইটো মই ফেচিলেটি কৰিম ই এম আই কৰি দিম ত কোৱাচোন এনেকে চিষ্টেম কৰিলে। কেণ্ডিডেট যোৰ পৰা মই ৰেফাৰেঞ্চ দিছো সেই কেণ্ডিডেটে মোক আৰু চাৰিটা পাঁচটা মোক কেণ্ডিডেট দিব মোক কি না ভাই এইটো ছাৰটো বহুত ভাল। তাৰ ৰেফাৰেঞ্চত মানে এই এনেকা নহয় যে কি ফৰ্টি পাৰ্চেট একেবাৰোটি দিয়ে। সহঁতৰ প্ৰব্লেম থাকিলে সিহঁতে এনেকে ভাগ কৰি লম।
তাকে ভালেই ভাবিছা বাৰু
সেইটোৱে কথা
উম।
আৰু তুমি কেতিয়া খাবা
মই যে। টো ৰুটি খালো অ কি পৰঠা খালো। তাৰ পিছত পাৰাঠা খালোঁ।
পৰঠা।
ভাত খালো
ভাত খালা?
ভাত খালো মানে তেনেকা ন হয় মানে পৰঠা পৰঠা আৰু তাৰকা ডাল আছিলে তাৰ লগত বাত কলো নহৰু চাটনি আছিলে। আৰু অ তাৰ লগতে মানে ভাজি এ ভাত ভাতখিনি মানে পুলাৱ নিচিনা দিছিলে। অকমান অকমান চব।
ঘৰত চবৰে ভাল?
মোৰ ঘৰ চবৰে ভাল।
উম ভাইটিয়ে কি পঢ়ি আছে?
ভাইটি পঢ়া ভাইটি পঢ়া শুনা কমপ্লিট।
অ অ তোমাৰ। কিমান পঢ়ে?
কি কলে? এই টু থাউজেণ্ড থ্ৰীত জন্ম হৈছে।
মোত কে এবছৰ ডাঙৰ।
আৰু এতিয়া ঘৰলে যাবানে নে বাহিৰতে কিবা খাবা?
বাহিৰতে খাম। ধেৰি তাতে ওচৰতে ৰেষ্টুৰেণ্ট এটা আছে। মোৰ লগৰ ৰেষ্টুৰেণ্টে আছে, ভাল খানা পনা ঘৰৰ নিচিনা খানা পনা হৈ।
আচ্ছা আচ্ছা। ভেজিটেৰিয়ন মানুহ। অ।
হয়। তেওঁ কথা গছ ককলি খোৱাবা নি?
উম।
আৰু
আৰু পিছে তুমি কি ক'লা, তোমাৰ যোনটো চিষ্টাৰ যে আছে, চিষ্টাৰৰ নম্বৰটো দি দিবা। ইয়াৰ লগত কথা পাতিম মাজে মাজে। ভন্তিৰ নম্বৰটো তাক কৈ দিবা মোৰ কথা। কৈ দিবা সেই গম পাব চাগে।
উম উম। দি দিম বাৰু।
সেইটো সি ক্লাছত গৈছে না? আজি আহিব নেকি তোমাৰ ঘৰত, না পিজিত থাকিব আজি? হোষ্টেলত থাকিব আজি।
ক
এতিয়া ভাবি আছো তাত হোটেলত গৈ কি খাম।
ত কি খাবা তোমাৰ, তুমি আৰু কি খাবা হেৰি, আছিল ইটো ভেজিটেবল, ঘাচ ফোজ
ঘাস পোচ খায় হ'ল।
কি ভাল লাগে বাৰু চিকেন দেখিলে লোভ নালাগে?
নাই নাই, নাখাও চিকেন টিকেন।
লোভ নালাগে নে?
নাই মন নাযায়।
অ মাই গড।
মই নিজৰ ডগীৰ কাৰণে মই চিকেন বনাই দিওঁ।
চাৱন।
শোৱান
হা
চোৱান নাম চোৱান
চোৱান মই চাবন বুলি মই চাবন বুলি মনত পৰিলে
ইয়াৰ নামটো দিলে লগা লগ মোক চাই থাকে এই খেলি আছিলে মোৰ ওচৰত কথাতা কলো চোৱান লগা লগ মোক চালে
অ ঠিক আছে তেন্তে তুমি ভাত খোৱা পিছত কথা পাতিম
ঠিক আছে আৰু তুমি ইয়াতে কি কৰিবা ভাত চাত খাবা নে শুই থাকিবা
তাকে ভাবো ভাত খাব লাগিব চাগে
খাই লোৱা ভাতটো খাই পিনে শুই থাকা অলপ ৰেষ্ট চেষ্ট কৰা অলপ
ঠিক আছে দিয়া
ঠিক আছে